হেল্ল'।
অ কি কৰিছে।
এ গছ। তই আম দুটামান পাৰি পেলাই। কাটি দিছো ল'ৰা ছোৱালী। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ অ অ নেটৱৰ্কতটো বেয়া হৈ আছে ভালকে শুনা নাই।
অ হয়। শুনি।
অহ।
উ কি কৰিছে বোলে।
এ আম দুটামান পাৰি দিছো ল'ৰা ছোৱালীক খাবলৈ। কালিৰ পৰা মানে আজি নটা কিমানৰ পৰা সাত লাগিব যে। পাৰিব নোৱাৰিব এইকেইদিন অ।
তাকে বাকী ভাল আৰু।
ভালে
অ এ সাত যে লাগিব। এই সাতৰ সাতৰ কাৰণে আপোনালোকে চাগে ভালকে পালে ন সেইটো
অ অ আমাৰ পালা যাই মানে থাপনাত হেৰি গোঁসাই ঘৰত এইবিলাকত চাকি বন্তি দিয়া নাযায় আৰু।
অ আৰু কি কি কৰে।
আৰু এইবিলাক আকৌ সাত যোৱাৰ পিছত কাপোৰবিলাক চব তিয়াই কৰি দিব লাগিব। আৰু অ। তিনি দিন মাটি খান্দিব নাপায় তাৰপিছত গছ
অ আৰু খোৱা বোৱা কিবা আছে নেকি?
খোৱা বাতটো আমি নামানো বাৰু আমাৰ মাহঁতে আইতাহঁতে মানে।
উম উম।
এ বয়সস্থ মানুহে মানে আৰু। এ কি বোলে ফল মূল খাই। একেইদিন ভাত নাখায়
উ উ ভাতটো একে টোটেলি নাখায় এইকেইদিন আৰু অ ফল মূল খায় ন।
লেলাক ম মাটিতো ভৰিয়ে থব নোৱাৰিছিলে। আগৰ নিয়ম বিলাক বেলেগ আছিলে এতিয়া মানুহ। বিলাকে বহুত মানে কমাই দিছে আৰু।
উম উম উম উম আৰু কি কৰে বা।
আমাৰতটো এইখিনিয়ে কৰে।
অ আমাৰ ভালেও আছে। বাৰু তেনেকুৱা দেখ আৰু কেইগৰাকীমানক। লাগি পেলাই মানে বয়সস্থ মানুহ কেই গৰাকী মন লগ লাগি পেলাই তেওঁলোকেও মানে ফল মূল খাই আকৌ ইজনে সিজনে পুঠি চুঠি এনেকে পঢ়ি থাকে আৰু
আহ।
পৰহে তাৰ পিছতে চাহ তাহ অকল খাই আৰু। ফল মূলে খাই থাকে বিশেষ। অঁ ৰুটি- ছুটিও তেনেকৈ নাখায়। আৰু- অঁ ভাতটো তো নাখায় বাৰু। এতিয়া অকণমান কমিছে নেকি। এ' আমি সৰু, সৰুতে আমাৰ আইতা হঁতেও পালিছিলে আমাক।
এতিয়া নিয়ম বিলাক বহুত- মানে কমি গ'ল আৰু। আমি সৰুতে যিখিনি দেখিছিলো এতিয়া বহুতখিনি কমি গ'ল। তেনেকুৱাই। উম' উম'
সেইকাৰণে চাগে। চব-
আগৰ দিনৰ মানুহে সাত দিন মানে পালিছিলে। আজি-কালি চাৰি দিন মানে- ছাব্বিছ তাৰিখলৈ শেষ হ'ব আৰু। হয়নে।
সেইটোয়ে আৰু। আমতো সাত, সাত বুলি কয় যে সেইকাৰণে সাত দিনৰ কাৰণে সাত বুলি কয়। উম' কিন্তু সেই আমাৰ- আইতাহঁতে দেখিছিলোঁ যে তেতিয়া মানে ওচৰৰ মানুহ এ ঘৰত যাব গোটেই কেগৰাকী একেলগে থাকিব। ফল- মূল খাব, কঁঠাল খাব। ফল -মূল মানে খুব খাব লাগে। এইকেইটা দিনত।
খাব লাগে। গাখীৰ, ফল- মূল।
গাখীৰ-চাকি খাব লাগে। আমাৰ আইতাহত আকৌ খুব চোৱা আছিলে। আগতে মানে এনেকুৱা হয় এম কাপোৰ- কানি আগতীয়াকে আঁতৰাই থব লাগিব। তাৰপিছত আৰু- আতৰাই থয়। তাৰপিছত আমি ৰাতি শুই থাকো। আৰু- ৰাতিপুৱা ক'ব একো নুচুবি দেই। একো নুচুবি। চব কাপোৰ- চাপোৰ মানে ধুনীয়াকে- আগতীয়াকে আঁতৰাই পেলাই মানে থৈ দিয়ে আৰু। উম। থৈ পেলাই মানে কয় আৰু চোৱা হৈ আছে দেই আমঠি খাতৰ চোৱা লাগিছে।
আৰু গদেজ খুলিব নিদিয়ে আগতে তেনেকুৱা আছিলে হয়নে। গদেজৰ কাপোৰ চুব নোৱাৰি। অঁ অঁ এতিয়া আজি-কালি আমি গংগা জলপানী ছটিয়াই দিওঁ আৰু। খালি যিখিনি আমি শুওঁ কৰো এইখিনি বা' সেইখিনি কাপোৰতো ধুবই লাগিব।
আগৰ নিচিনটো নহয় আমি ইমান পালিবও নোৱাৰো হয়নে। উম' সেইকাৰণে অকনমান দিগদাৰ- হয়।
এনে আপুনি হেৰি মেলালৈ গৈছে নে অম্বুবাচী মেলালৈ
অম্বুবাচী মেলালৈ যোৱা নাই বাৰু শুনিহে আছো
অ তাকে ল'ৰা ছোৱালী অলপ ডাঙৰ হলে ডাঙৰ হলে যাম বুলি ভাবিছো আৰু এতিয়া সিহঁতক লৈ যাবলৈ অলপ অসু অসুবিধা
অ অ ল'ৰা ছোৱালী লৈ অকমান কষ্ট হয় নেকি শুনিবহে পাইছো বহুত মানুহ হয় যে
এনে চাবলৈ মন আছে বহুত দূৰ দূৰ পৰা ভক্তসকল আহে যে
উম উম
নেদেখা মানে বহুত বাবাজে এনে গৈছো কামাখ্যা মন্দিৰ আমাৰ আকৌ নিয়ম আছে মানে ল'ৰা ছোৱালী, ল'ৰা ছোৱালী মানে প্ৰথম যে চোৱা চুলি খিনি যে থাকে চুলি খিনি তাতহে সুৰাব লাগে। আমাৰ সেয়া নিয়ম আছে। মায়ে কৈ থৈছিলে আগতে শাহু মায়ে তাত গৈ পেলাই চুলি সুৰাই পণ্ডিতক দান চান দি পেলাই তেতিয়াহে তাৰ পিছৰ পৰাহে মানে চুলি কাটিব পাৰো আৰু আমি ঘৰুৱা ভাৱে প্ৰথম তাত অ তাত অ তাত হেৰি কৰিব লাগেৰয়য়
অ আৰু কিবা নিয়ম আছে নেকি?
আৰু ত আমাৰো ইয়াতো ঢেই নিয়ম আৰু
অ অ
অ হেৰি অম্বুবাচীত এইখিনিয়ে কৰে থুলমূলকে আজিকালি কৰি থয়
মানে তাত গলে ভক্তসকল আহে যে চাবলৈ চাগে ভাল লাগে
অ ভাল লাগে ময়ো যোৱা নাই মইও মানে যাম যামকে ভাবিহে আছো কিন্তু এয়া
অ মোৰ যাবলৈ মন এটা আছে কিন্তু হেৰি যে সময়ৰ সুবিধা মিলা নাই লৰা ছোৱালীও পৰীক্ষা শেষ হোৱা নাই যে সেইকাৰণে বোলো হেৰি খোজ কাঢ়িব লাগে। তাকে বোলে ল'ৰা ছোৱালী লৈ পেলাই অলপ কষ্ট হয়।
কষ্ট হয় অ
খোজকাঢ়িয়ে মানে কি মেইন ৰাস্তাৰ পৰাই গেটখনৰ ওচৰৰ পৰাই সেই ওপৰলৈকে খোজ কাঢ়িব লাগে।
অ বহুত খোজ কাঢ়িব লাগিব কাৰণ এই ভিৰৰ কাৰণ মানে গাড়ী সোমাব নিদি দিয়ে
নিদিয়ে যে অ মানুহৰ এতিয়া ভিৰটোতো থাকা হলে মানে খোজ কঢ়া নিচিনা নালাগিব ত আমি পাৰিম কিন্তু ল'ৰা ছোৱালীয়ে নোৱাৰিব উ ল'ৰা ছোৱালী নিলে কষ্ট হব উঠাতটো বহুত ন ওপৰলৈ, আমি এতিয়া ষ্টেপত দুটা ষ্টেপ উঠি তে বহুত ভাগৰ লাগে এতিয়া তালৈ ইমানো অ, কিমান ফুট কলে কেনেকে খোজ কাঢ়িব হয়নে? টোৱে সেইটোৱে। ন কামাখ্যা মন্দিৰলৈ গৈছো কিন্তু ভিতৰৰখন দৰ্শন কৰা নাই। ধৰ এনেকে অম্বুবাচী মেলাতো টো দেখা নাই। কোৱা হয় বহুত ডাঙৰ টিভিত দেখি থা কোজে। চাবলৈ মন এটা আছিলে, নাই নাই আজিলৈকে মানে ভিতৰতো দৰ্শন কৰিব পোৱা নাই। আগতে মানে গৈছো যদিও আজিলৈ তিনি বাৰ মান হৈছে কিন্তু ভি ভিতৰতো দৰ্শন কৰিব পৰা নাই।
তৰত দৰ্শন কৰিবলৈ বহুত সোনকালে যাব লাগিব আৰু বহুত দীঘল লাইন লাগিব লাগিব। মই মই ইমান বছৰ গৈছো কামা- খা মন্দিৰ বাঢ়ে বাঢ়ে চাই আহো কিন্তু এই ছোৱালীজনী মেটিকৰ আগতে গৈছিলো তাই মানে আগ কৰি থৈছিল যে পৰীক্ষা আগতে, সেই তেতিয়াহে এ একদম বহুত সময় লাগিছে আৰু ৰাতিপুৱা সোনকালে গৈছো। এ দুটামান বজাতহে আমি দ দৰ্শন কৰিব পাৰিছো বহুত কষ্ট হয় আৰু, মানুহ বহুত তাতে দুটা হেৰি আছে এটা আপোনাৰ নৰ্মেল জেনেৰেল মানুহৰ কাৰণে আৰু এটা ভি আই পি মানুহৰ কাৰণে। সেপ টি খিনি সোনকালে গুচি যায় গৈ। মানে সেই পাঁচশ হাজাৰ এনেকুৱা টকা দি পেলাই যায়গৈ আৰু। কিন্তু আমি যিবিলাক নৰ্মেল নৰ্মেল কে যাও তাত পইচা দিয়া নহয় আৰু এ মই ভাবো মোৰ মতে তেওঁ ভাবোঁ অলপ কষ্ট কৰি ভগৱানক দৰ্শন কৰাত ভাল হয়নে, পইচা দি পেলাই আৰামত গলে নহব নহয়, সেইটো মানে ভগৱানে পৰীক্ষা লয় এনেকে পাৰে নে নোৱাৰে? যোৱাটো আমি তো যাওঁতে আমি তাতে আগদিনাখনে গৈ পেলাই দাদাহঁতৰ ঘৰত থাকিলোগৈ গুৱাহাট দেত।
উম।
কাশীৰ চকত থাকে দাদাহঁত। তাৰপিছত আমি। চাৰে চাৰিটা মানতে গাড়ী এখন ভাড় কৰিব পলৈ লৈ গৈছো। চাৰে চাৰিটাত গৈ পেলাই আৰু ৰাতিপুৱা। পোৱা চাই আছে। তাত গৈ পেল আমি পাঁটা বজাত পাইছোগৈ। তায় মানে লাইন মানে। প্ৰথমতে। হ আজালি চিষ্টেম চেঞ্জ কৰি দিলে বহুত। প্ৰথমতে লাইন ধৰি পেলাই মানে এটা এটা টিকেট দিয়ে সেই টিকট। তো। ল'ব লাগিব পইচা চাই। কোনো কথা নাই। টিকেটটো ল'ব লাগিব টিকেট লোৱাৰ পিছত আমি যেতিয়া। প্ৰসাদ চসাদ লৈ পেলাই ভিতৰলৈ যাম। সেই লাষ্ট টাইমতিয়া গৰ্ভ কিহ। মানে আমি পামগৈ সেই। পাওঁতে আমি টিকেটটো দিব লাগিব। তাত।
তাতে টিকেটটো দি দিব লাগে আৰু অ।
তেনেকোৱা। আছিলে তাৰপিছত আৰু যাবাৰো আমাৰ। খেল মেলি লাগিছে সিঁদিনাখন যাওঁতে। মানে কোনপিনে যাম। কি কৰিম মানুহ বিলাক এইপিনে যোৱা দেখিছো। তাৰিছ আকৌ প্ৰথম আকৌ ফল মূল। হে ল'ব কৈছো। কিন্তু প্ৰথমতে আমি গৈ পেলাই নাই। লাগি পেলাই আমি সেই টিকেটটো ল'বগৈ লাগিছিল আমি সেইটো নাজানিলো।
অহ।
পইছা গম পালো আৰু এতিয়া। লাইনত থাকি টিকেটটো প্ৰথম লৈ পেলাই তাৰ পিছত ফল মূল লৈ। কি লয় ললেই হ'ল তেনেকুৱা।
মানে কোনোবা এটা লাইনত থাকিলে হ'ল যে এতিয়া
নাই -নাই গোটেই কেইজন -গোটেই কেইজন থাকিব লাগিব কাৰণ তাত যে কেমেৰা থাকে অহ কেমেৰা থাকে কেমেৰাত আপোনাৰ মুখখন, চকুকেইটা মানে এনেকে দে খোৱাই পেলাই আপোনাৰ টিকেটটো আপোনাৰ মুখখন আহি যা যায় টিকেটত।
অহ, সেনেকুৱা হল।
অহ, বহুত কাঢ়া কৰি দিলে লে।
অহ, মই আকৌ তেনেকে মানে লাইন পাতি পেলাই লৈ পিনে বাহিৰে -বাহিৰে চাই আহিছোঁ। তিনিবাৰে হ'ল যোৱা কিন্তু সেই ভিতৰ আজিলৈ এতিয়া দৰ্শনে কৰিব। পা নাই কামাখ্যা মাৰ যেতিয়া সেইটোৱে টিকেট অহ সেইকাৰণে যেতিয়া মাটি প মাতা তেতিয়াহে মানে ভাগ্য আছে যদি কেতিয়াবালে আৰু তেতিয়া কামাখ্যা মায়ে মাত অহ, মই দোকানতে আছো সেয়া
অহ',
সেয়া ভাল লাগে কামাখ্যা মানেও মন্দিৰ দৰ্শন কৰি ভালে লাগে ন হয়নে বাৰু?
পাৰিলে যাম আৰু যেতিয়াই কামাখ্যা মাই মাতে আৰু তেতিয়াই যাম বুলি ভাবি থৈছো আৰু অম্বুবাচী মেলাত যাবলৈ মন এটা আছে যদি একো অসুবিধা নহয় এপাক মাৰিম চাগে যদি ই সময়ৰ সুবিধা মিলে আৰু। ল'ৰা- ছোৱালীৰ ভাড়া কষ্ট নহয় তাত। কথা আছে বহুত সেইকাৰণে
উম
মিলাই কৰি নে মন্দিৰ- চন্দিৰ চাব পাৰিলে দৰ শন কৰি ভালে পাওঁ বাৰু। উম তাকে দিয়ক পিছলৈ এদিন মিলাই কৰি এদিন যাব লাগিব
অ-অ- পাৰিলে যাব বহুত ভাল লাগে। আহ আহ হ'ব দিয়ক আহ
অ- অ-